হেল্ল'!
ম'হ আছে নে ঘৰত? কোনফালে গ'ল বা?
লৰা মোমাইয়েকৰ ঘৰলৈ গল। গৈ আজি থাকিব কাইলে থাকি কাইলে যাবগৈ। কাইলে মোমাইকৰ লগত।
অ'।
যাবা তুমি?
কি কৰি আছে আপুনি?
মই আগফালে বহি পেলাই মোবাইলটোকে চাই আছো।
আমাৰ আমবোৰ আছে নে নাই?
আমবোৰ আছে নে নাই? আমবিলাক - অঁ, নাই পকা, নাই পকা শেষ হৈছেগৈ আৰু পাছত।
অঁ।
আৰু কেইটামান আছে আকুইীয়াকৈ।
আমকেইটা কেইটা ভাল।
ভালে আছিলে এতিয়া শেষ হ'ল আৰু।
উম।
কঁঠালটো পকা নাই।
কিনা আমতকে ধুনীয়া, খাই দিলে পেত ভৰি যায়।
ভাল, ভাল, ভাল, কিনা আমতকে বহুত ভাল।
উম।
খাবলৈও ভাল এয়া।
ভাত কেৰেলা আছে নাই, ভাত কেৰেলা?
ভাত কেৰেলা কেইটামান আছে গছত। চাব লাগিব আকৌ ছিঙিলেহে ওলাব কেইজানি ভিতৰত। এ ভাজি ওলাব? সেয়া ভাজি, সেইকেইটাকে ভাজিব লাগিব। তাৰপিছতে- গছত চাব লাগিব কালিলে চালিলে ওলাব পৰা কেইটামান। সেই নহয়। উম, উম।
বতৰ টো কেনেকুৱা?
বতৰ বেয়া, একেবাৰে বেয়া হৈ আহিছে। বতৰ একেবাৰে মানে কোলা মূলা হৈ আছে। দুচা ধৰা অলপ আগতে দিছিলে বৰষুণে এজাক। আকৌ আহিব। উম, গৰুবিলাক বান্ধি মেলি মই আজৰি হৈ এতিয়া বহি আছো।
উম।
নিশ্চয়। তনে কোন কছোন আগফালে বহি লৈ আও-
গৰম বন্ধত কবালৈ যোৱা প্ৰগেম পাতিছে না?
গৰম বন্ধ যাব লাগিব, গৰম বন্ধ ভাবি আছো - শ্বিলংৰ ফালেকে যাওঁ নেকি।
উম।
তেনেকে কিবা এটা ভাবিছোঁ।
অঁ।
যে পৰিয়ালৰ সৈতে গৈ একপাক মানে শ্বিলংৰ পৰা ঘুই পকি আহিম।
অঁ, কেইদিনমান হ'ব গ'লে?
চাৰি দিন, অহা -যোৱা পাঁচ দিন। চাৰিদিন হ'ব, অহা ঘূৰি অহা পাঁচ দিনৰ দিনা পামহি। পঁচিছ তাৰিখৰ দিনা। সেইটো বুলি ভাবি থৈছো। লৰা আহিলে যে ট্ৰেইনত, ৰাতি এঘাৰটা বজাৰ ট্ৰেইনত।
দহটা বজাত, দহটা দহৰ যিখন ট্ৰেইন ইণ্টাৰচিটি সেইখনত যাম আৰু তাৰ পৰা হেৰিয়লৈ যাম। শ্বিলঙলৈ এতিয়া, বাছতে যাওঁগেনে তোমাৰ, চুমো-তুমো ভাড়া কৰিয়ে যাওঁ মানুহ সৰহ হ'ব নহয়, সৰহ থাকিলে চুমো লৈ যাব পাৰো।
অ'।
এতিয়া, মানে তাত গৈ গ'লেহে সিদ্ধান্ত হ'ব সেইটো।
উম, জেগাবোৰ ভাল, জেগাবোৰ ঠাণ্ডাও
উম, ভাল শ্বিলং আৰু ধুনীয়া জেগা। তাত থাকিব লাগে, থাকিব লাগে, লজ-চচ বুক কৰি থৈছে ল'ৰাই।
অ উম।
লজে ল'লে নে হোটেল, কি কৰিলে, নহ'লে লজ কৰিব লাগিব, নিজে বনাই খাব লাগিব।
অ'।
চ' তেতিয়া তেনেধৰণে
উম।
ধৰা, সেইটোকে কৰিব লাগিব। দীপক বৰা আহিছে নেকি আমাৰ ফালৰ পৰা, অ' নহয়। নহয়, নহয়, দীপক বৰা আহিছে নহয়। এতিয়া, সেইটোকে ভাবি থৈছো আৰু গৰম বন্ধ বুলি।
উম।
তাৰপিছত, আপুনালোকে কলৈ যাম বুলি ভাবিছে?
আমিও সেইটোৱে, পৰিয়ালৰ লগতে ওলাই যোৱা কথা এটা চলি আছে, কি হয় কি সেইফালেই হয় নে কেনি হয়।
উম।
এনে ভাবি থোৱা আছে।
উম। ঠিকে আছে তেতিয়া, হেৰি কৰিব লাগিব আমাৰতো আৰু শ্বিলং কনফাৰ্ম হৈ গ'ল টিকেট হৈ গ'ল।
অ'।
একৈশ তাৰিখে ৰাতি।
তাকে।
ঝমকতে যাওঁ গৈ সেইটো কৰি আৰু
অ'।
উম।
কাৰেণ্টটো অহা যোৱা কৰি আছে।
কাৰেণ্টটো অহা যোৱা কৰি আছে আমাৰ ইয়াতো একেটাই, আহিছে গৈছে। বতৰটো বেয়া হৈ আহিছে যে।
আজি গধূলি খাদ্যটো কিহে হব?
খাদ্য, অ মাছ অকমান আছে আও ভাতকেৰেলা আৰু ভাজি হ'ব।
উম।
ভিডিঅ' হৈ যাব চলি যাব।
আহ।
সেইটো আও, নাই নহয় ভাজি চব্জি একো নাই।
আহ, আহ, ৰঙালাও আছেনে নাই জানো!
ৰঙা এটা আছিলে এটা দুটা আছে এটা। চাহ খাদ নহ'ব নেকি?
অৱ।
তাও কাতি থাকক খাব লাগিব এটা এদিন।
উম।
সটো
অ।
থাকে তেতিয়া হ'লে হ'ব, মই হেৰি কৰওঁ ধূপ জ্বলাও দেই।
হ'ব হ'ব অৱ।